হেল্ল'?
অ', কোৱা।
অ', কি খবৰ তোমাৰ?
ভাল ভাল, তোমাৰ?
আছোঁ ভালে, ঘৰত চবৰে ভালে আছে?
আছে ভালে, তোমাৰ ফালে?
অ', আছে চবে ঠিকে।
অ'। মই একো নাই ৰবা, ৰিল স্ক্ৰল কৰি আছিলো।
অ'।
ইমান দিন মূৰত কল কৰিলা যে আজি?
ভাবিলো আজি কথা পাতো তোমাৰ লগত। বহুত দিন পিছত
তাকে বহুত, তাকে ন বহুত দিন হ'ল কথাই পতা নাই আমি।
মই ভাবিছোঁ আজি, আমি ভাষাৰ ওপৰত কথা পাতিম।
অ', অ', নিশ্চয় বলা।
অ', তোমাৰ মাতৃভাষা কি বাৰু?
মাতৃভাষা মোৰ বেংগলী তোমাৰ?
মোৰ এচমিচে হয়।
অ' আচ্ছা মই তোমাক আকৌ মই বেংগলী বুলিয়ে ভাবিছিলো।
হয় নেকি?
অ',
তুমি আৰু কি, কি ভাষা জানা?
উম, মাতৃভাষা নিজৰ আ বেংগলী আছামিছ জানো, তাৰপিছত হিন্দী আৰু ইংলিছ বেছিকখিনি আৰু। তেনেকুৱা, তুমি?
ময়ো অসমীয়া জানো, বেংগলীও শিকিছো আৰু ইংলিছ অলপ অলপ শিকি শিকি আছোঁ আৰু হিন্দীও জানো ক'ব।
আচ্ছা, বেংগলি ক'ব পাৰা তুমি?
অ' পাৰো।
বা ভালচোন।
অ', তুমি পিছে ইংলিছ ক'ব ভালকে জানানে?
ইংলিছ মানে ধৰা, ইমানো ভালকে নাজানো। মানে বেছিকে ন' কথা আকৌ তেনে একদম ফ্লুৱেন্টলি নাজানো তাৰ কাৰণে শিক শিকি আছো। ইউটিউবৰ কৰ্চ বা মানে ভিডিঅ'বোৰ চাই, চাই অলপমান প্ৰেক্টিচ কৰিফালে
অ' ভালেই ভালেই।
অ',
তোমাৰ আৰু কি, কি, কি ভাষা শিকিব মন?
আ মোৰ চবতকে আগতে ইংলিছটো প্ৰপাৰলি শিকিব মন আছে।
দেন আমাৰ ইণ্ডিয়াটোত ইমান ভাষা আছে ন' তাৰে ভিতৰত ধৰি লোৱা আ যোনটো পাঞ্জাবী ভাষা আছে বা নেপালী সেইবোৰ শিকিম। আগতে ইংলিছখন মানে ইংলিছটো শিকাৰ বহুত ইচ্ছা আছে, কাৰণ চবতে ইংলিছ চব লাগে ন' ষ্টাডি জবৰ, তাকে সেইটোৱে, মানে, প্ৰফেচনেল চাইটত বা তোমাৰ কিবা মিটিং বা কিবা হওঁক তাতে মানে কম্যুনিকেশনত বহুত হেল্প কৰে ইংলিশে।
অ' ইংলিছটোয়ে দৰকাৰ আজিকালি। য'তেই নোযোৱা কিয়, ইংলিছতটো লাগিবই মানে
তাকে মানে, প্ৰপাৰলি জনাটো মানে খুবেই দৰকাৰী হৈ গ'ল।
অ',
আৰু, মানে, তোমাৰ কোনটো ভাষাত কমফৰ্টেবল হয় আছামিচ, হিন্দী বা
মোৰ বৰ্তমান অসমীয়া ভাষাই মই কওঁ, অসমীয়া ভাষাতে কথা পাতি কমফৰ্টেবল ফিল হয়। বাকী হিন্দী আৰু বেংগলীও জানো। কিন্তু বেছি বাৰু অসমীয়াখিনিয়ে ভালকে ক'ব পাৰোঁ।
উম, হয়, মাতৃভাষা তোমাৰ এছামিছে ত' অসমীয়াতে মানে আৰু ভাল লাগিছে ন অসমীয়াত যদি কোনোবা নিজৰ মানুহে কথা পাতে কমফৰ্টেবল ফিল হয়।
এ নিজৰ ভাষাত কথা পাতিয়ে বেছি কমফৰ্টেবল লাগে।
উম, উম,
তথাপিও মই ইংলিছতটো শিকি আছোঁ, ইংলিছতটো দৰকাৰী যিহেতু।
অ, ' অ' শিকিবা মানে বহুত দৰকাৰী হৈ গ'ল ন' আজিকালি জবৰ কাৰণে। মানে চবতে লাগে। ধৰা-
অঁ, কেতিয়াবা- গান বা মুভিৰ পৰাও ইংলিজ শিকিব পাৰি। সেনেকেও- অলপ চলপ শিকো, তুমি শিকা নাই তেনেকে।
অঁ, মই মানে তেনেকে মানে ধৰি লোৱা ইংলিছ মুভি বা হিন্দী মুভি চাব- টাইটেনিছ, তেনেকে চ অলপ মানে তেনেকে মানে ইজি হয় ন বুজাৰ পিনে। ভালকে বুজিব পাৰি, ইণ্টাৰেষ্টিংও লাগে।
অঁ, তুমি এনে কিবা কচিং কৰি আছা নেকি ইংলিছ শিকিব?
নাই নাই তেনেকে কচিং কৰা নাই।
অঁ।
তেনেকে ইউটিউব চছ বা ধৰি লোৱা ইউটিউৱত কিছুমান ভিডিঅ'- অঁ, ইউটিউবৰ ভিডিঅ' বোৰ চাই তেনেকে কৰোঁ।
উম। আৰু- ইংলিছৰ বাহিৰে তোমাৰ কিবা বাহিৰৰ দেশৰ ভাষা শিকিব মন আছেনে?
অঁ, আছে লাইক জেপানীজ। বা তো তৰ্কিজ তেনেকুৱা তোমাৰ।
মোৰ যেন কোৰিয়ান লেংগুৱেজ সেইটোত অলপ ভাল লাগে।
অঁ ন কোৰিয়ান লেংগুৱেজ এনেকৈ কোৰিয়ান ড্ৰামা বোৰ তাপ নহয় বুজ- ছা চাগে। কৰিয়ান টো শিকি ললে তুমি আৰাম ইজিলি চাব পাৰিবা।
অঁ তাতে গ'লেও মানে কোৰিয়ান ভাষাটো যিহেতু লাগে।
বিকজ তাতে কিন্তু আমাৰ নি- চিনাকৈ ইমান ইংলিছতটো সিহঁতে গুৰুত্ব নিদিয়ে, সিহঁতে নিজৰ ভাষাটোকে ম- লোকেল ভাষা যোনটো হয় বেছিকে সেইটো ইম্পৰ্টেণ্ট দিয়ে। ত' তাতে গ'লে কোৰিয়াতটো লাগেই মানে কোৰিয়ান লেংগুৱেজটো।
অঁ, কৰিয়ান লেংগুৱেজ টো শিকিলে তাতে ক'লে ধৰা তুমি কিবা জব কৰিলা- ত তোমাৰ কাৰণে বহুত হেল্পফুল হ'ব।
অঁ। মইয়ো শিকিম বুলি ভাবিছো। আগতে ইংলিছটো শিকি লওঁ, ইংলিছটো শিকাৰ লগে লাহে লাহে- সেইবোৰ শিকিয়ে পাম আৰু।
অঁ, ইংলিছটো আগত শিকা জৰুৰী ন।
অঁ, মানে ধৰি লোৱা ইংলিছতটো শিকিলে বাহি- লেংগুৱেজ বোৰ ইংলিছত শিকি ল'ব পাৰিম ন। ধৰি লোৱাক ইংলিছত কৈ আছে চবেইতো- ই হিন্দীত কাৰণে শিকায় কৰিয়াবোৰ তেনেকে-
অঁ।
কি মিছিল?
ঘৰত কি ভাষা কয়?
উম, বেছিভাগত আমাৰ বেংগলী চলে। তোমালোকৰ?
আমাৰ অসমীয়া, বেংগলী দুটাই চলে বাৰু।
আচ্ছা আচ্ছা, বেংগলীও কোৱা নেকি তোমালোকে?
অঁ, আমাৰ ফাদাৰৰ চাইদৰ ৰিলেটিভ বেংগলী হয়।
অঁ, অঁ, অকে অকে। আমাৰ মানে নাইনটি নাইন পাৰ্চেণ্ট বেংগলী চলে আৰু বাকী চবতে অসমীয়াই কথা পাতিব লাগে। হ'লেও মই কিন্তু অসমীয়াতে বেছি কমফৰ্টেবল হয়। ইমান প্ৰপাৰলি- বেংগলীতো মানে জানো মানে ধৰি লোৱা এইটি পাৰ্চেন্ট জানো বাকী টুৱেটি পাৰ্চেণ্ট অলপ প্ৰব্লেম হয় কেতিয়াবা
অ সেইটোও হয় নিজৰ মাতৃভাষাই ক'বলৈ সহজ লাগে যিহেতু জন্মৰ পৰা আমি এইটোৱে কৈ আহিছো
অ অ তাকে
বাকী আৰু তোমাৰ ফ্ৰেণ্ড বেছিভাগ অসমীয়া নে বেংগলী
নাই অ বেছিভাগতো অসমীয়া হয় ন অসমতে থাকো বেছিভাগেই অসমীয়া কিছুমান মানে ধৰি লওক বাহিৰৰ ফ্ৰেণ্ড আছে সিহঁতৰ লগত হিন্দীত কথা পাতো বেংগলী ফ্ৰেণ্ড থাকিলেও সিহতৰ লগত বেংগলীতো কথা পতা নাযায় হিন্দী নহ'লে আছামিছতে কথা পতা যায়
অ অসমীয়াতে বেছি কথা পতা যায় মানে কিছুমান বেংগলী মানুহ হ'লেও সিহঁতে অসমীয়াতে কথা পাতে
অ তেনেকুৱাই মানে মোৰ কেইজন ফ্ৰেণ্ড আছে ধৰি লোৱা বাই বা ইয়াৰে বেংগলী হয় সিহঁ প্ৰপাৰলি বেংগলী বা সিহঁতৰ কেতিয়া যোনে যোনে আছামিছ পলে আছামিছত পাতও নহ'লে হিন্দীত পাতও বেংগলী নাপাতোয়ে ক'ব গ'লে ফ্ৰেণ্ডৰ লগত বা তেনেকে
তুমি আৰু কি কি লেংগুৱেজৰ নাম জানা এনে বহুত আছে ন অসমত লেংগুৱেজ
অসমত থাকে অসমীয়া ইণ্ডিয়াত ইমানটো লেংগুৱেজ মেথালী, মণিপুৰী, নেপালী পাঞ্জাবী, নাগামিজ আছে
বহুত আছে
অ মোৰতো এনেকুৱা লাগে পৃথিৱীৰ যিমান ভাষা আছে তাৰ এয়া থাৰ্টি পাৰ্চেণ্ট ইণ্ডিয়াতে আছে
অ ইণ্ডিয়াত চব ভাষাৰ মানুহে তুমি পাবা
উম বহুত মানে থাকে হলেও চবে নিজৰ মাতৃভাষাটোৱে ভাল পায় ন চবৰে আৰু আমিও ট্ৰাই কৰিব লাগে চবৰে ম
অ সন্মান দিব লাগে আমি নিজৰ নিজৰ মাতৃভাষ ভাষাৰ লগত আনৰো মাতৃভাষা আমি কেতিয়াও অপমান কৰিব নালাগে
তাকে
তুমি বাৰু কেতিয়া অ কি ক তুমি বাৰু কেতিয়াবা বেলেগ ভাষাৰ মানুহক লগ পাই তুমি কথা পাতি পাইছা মানে টো লেংগুৱেজ তুমি নাজানা
হা মানে বেলেগ ভাষাতো বহুত পাইছো কলেজতো বা অফিচত অ কিছুমান সেই থাকে নেপালী, মণিপুৰী তেনেক ট্ৰেভেলাৰবোৰ থাকে ন
অ সিহঁতৰ ভাষা আমি বুজিয়ে নাপাওঁ আমাৰ ওচৰত কলে
অ আৰু এটা আছিলে‌ তাৰমান আছিলে চাউথৰ মানে মানে বেংকৰ এটা মেনেজাৰ চাউ উ্তৰ আছিলে সেই মানে হিন্দী কব তেনেকে
সেইটোও হয়
তোমাৰ ভাষা কোনটো বেছি ভাল লাগে অসমীয়াৰ বাহিৰে
অসমীয়াৰ বাহিৰে হিন্দীও ভাল লাগে ইংলিছো ভাল লাগে
অ এইটো ভাষা উৰ্দু ভাষাবোৰ যে কয় পাকিস্তানত বা ধৰি লোৱা কাশ্মিৰীৰ চাইডত বহুত ভাল লাগে শুনিব মই এৰবিক নহয়, হিন্দীৰ নিচিনাই যে, থাকে। উৰ্দু ভাষা অ', বহুত ভাল লাগে শুনিব।
উম, ভাল লাগে কিন্তু।
সেইটো মানে মই মানে হিন্দী নিচিনা ফেমিলাৰ হয়, হ'লেও অলপ, অলপ মানে ৱৰ্ডছবোৰ বেলেগ থাকে ন?
উম।
সেইটো ভাষা মই শিকিম মানে, ভাল লাগে। ড্ৰামাবোৰ চাওঁ ন' উৰ্দু‌
তুমি আৰু বঙালী ভাষাৰ কি, কি ভাগ জানা?
মানে অ', সেইটো চিলতি থাকে কিছুমান কলকাতা বেংগলী।
অ'
উম। অ', চিলটি জানা নেকি চিলচোৰিয়া? অ', উজানি হা, আমাৰ মানে ওচৰতে এইখিনি য'ত আছোঁ গুৱাহাটী। আছে, উজানি মানুহ কেইজনমান আছে।
আমাৰো নানী ৰিলেটিভছ সেইবোৰ উজানি হয়, কাৰণে সিহঁতৰ লগত থাকিলে অলপ অলপ শিকিব পাৰোঁ।
উজানি জানা নেকি?
অলপমান জানোঁ আৰু, আহে অলপ টানটো যদি দিব খোজোঁ।
আচছা, অ', মোৰ উজানি ভাষা মই ক'ব গ'লে বহুত মানে ক'বতো নাজানোঁ, কিছুমানো বুজিও নাপাওঁ আৰু আৰু মানে ধৰি লোৱা চিলতি জানা?
চিলতি মানে চিলচৰীয়া?
হা
সেইটো নাজানোঁ, মোৰ ওচৰত এক-এদিনাখন এজনী আন্টিয়ে পুৰা একদম নিজৰ শিলচৰীয়া লেংগুৱেজত কথা কই তেতিয়া মই বুজিয়ে পোৱা নাই, মানে এইটো টান
অ'। মই মানে চিলতি ইমান ভালকে বুজি নাপাওঁ, মোৰ লগৰ কেইজনী আছে। চিলতি কয় ইহঁতে বুজি নাপাওঁ ভালকে
অ', তোমাৰ কোনোবা আছে নেকি এনেকুৱা শিলচৰিয়া?
অ', আছে, আছে। আ, দুই, তিনিজনী ফ্ৰেণ্ড আছে। চিলতি হয়টো প্ৰপাৰ মানে চিল, সেয় হয়, হোজাই যে, আছে হোজাই না হাজো, হোজাই নেকি ন?
হোজাই অ'।
উম।
মই এনেই উজানি ভাষাতে বেছি দেখিছোঁ মানুহ আমাৰ ওচৰৰ পাজৰৰ
আতচ্ছা।
উম।
আমাৰো মানে গাঁৱৰ ফালে কেইটামান উজানি আছে, বেছিভাগ কিন্তু অ', উজানি মানুহ আমাৰ এইখিনিতে লগ পাইছোঁ বহুত আছে আমাৰ ইফালে
তোমালোকৰ গাঁৱতো বঙালীয়ে চলে ন?
অ', বঙালী।
অ'।
আমাৰ ইয়াতেও, তাতেও বঙালীয়ে হয়।
আতছা মতি বঙালী বঙালী নিজে শিকিছা নে মানে ধৰি লৈ বেলেগ কৰ পৰা শুনি, শুনি বা কোৱাতে, কোৱাতে শিকি গলা
বেলগৰ পৰা শুনি, শুনি, কোৱাতে, কোৱাতে শিকিছো নিজা আৰু এক্সট্ৰাকে শিকা নাই আৰু
আচ্ছা, আচ্ছা
অ'
ময়ো কিত অ', উজানিতে মই মান ভাবো মানে ট্ৰাই কৰিম বুলি
কৰিবাচোন, শিকিলে ভাল আৰু নিজৰ কাৰণে
অ', লেংগুৱেজ জানিব লাগে ন, ভাল লাগে মানে বেলেগ লেংগুৱেজ শিকিবলে। কিন্তু মই মানে উজানিয়া ভালকে বুজিয়ে নাপাওঁ। সে তোমাৰ পৰা শিকিব লাগিব ৰ'বা অ'